অ নমস্কাৰ
অ নমস্কাৰ, এই আপুনি এ এতিয়া বৰ্তমান ফ্ৰী আছে নহয়?
আছোঁ
অ এ তেতিয়াহলে মই আপোনাৰ লগত অকনমান সময় এ মই আপোনাৰ অনুভৱ আৰু আপোনাৰ মতাম ত জানিব বিচাৰিছো, এ এনেকুৱা এটা বিষয় ওপৰত মই বৰ এ শংকিত সেইকাৰণে আপোনাৰ পৰা কিছুমান কথা আৰু কিছুমান অনুভৱ জানিব খুজিছো সেইটো হৈছে আজিৰ তাৰিখত মানুহৰ আহ আমি যিবিলাক সমাজে বা আহ মানুহবিলাকে যেনেকে পিন্ধন উৰণ বা সাজপাৰৰ ওপৰত কেনেকে এ পিন্ধে কেনেকে উৰে বা কি কি ধৰণৰ কি কি আহ সময়ত কেনেধৰণৰ পিন্ধন উৰণ কৰে বা সাজপাৰ পৰিধান কৰে, তাৰ ওপৰত অকমান আপোনাৰ অনুভৱ জানিব খুজিছো।
এবাৰ আপুনি পুনৰ কথাখিনি কব নেকি? মই ধৰিব পৰা নাই
তাৰ মানে আজিৰ ডেটত আমি প্ৰত্যেকে
উম
থলোৱা ধৰি এ কেনেকে সাজপাৰ লয়, কেনেকে সাজপাৰ পিন্ধন উৰন কৰে সেই ওপৰত আপোনাৰ পৰা মই অকমান মতামত জানিব বিচাৰিছো
মানে কৈছে যে মানে আজি মানে সাজ পাৰ বিলাক পৰম্পৰাগত সাজ পাৰ এই তে জানি বেলেগ মানে সাজ পাৰ বি বেছিকৈ মানে ভাল পাওঁ বুলিও সেই সেইটোৰ ওপৰত মোৰ কেনেকুৱা মানে মনোভাৱ সেইটো জানিব বিচাৰ
হয় হয় হয়
আচলতে মই ভাবো যে মানে আমি নিজৰ সাজ জোৰ মানে নিজৰ কব গলে পৰম্পৰাগত সাজ সেইটো সাজ যদি মানে নিবি পিন্ধি বেলেগ সাজো পিন্ধো তেতিয়া আমাৰ পৰিচয় বা আমাৰ নিজৰ সাজ মানে পৰিচয়ৰ প্ৰতি মানে যিটো হে থাকে মানে আ কি বুলি আপোন ভাব পাৰ সেই চেনেটো থাকে সটো শেষ হৈ নাযায় মানে কাপোৰ আমাৰ ধৰি লোক বাহিৰৰ পৰা হবপাৰে পৰিছে কিন্তু কাপোৰতটো আমাৰ। যিখিনি পৰিচয় নহয়। ভটো লাইক মানে অ, কি কয়? অ, মানুহে বা ছোৱালী হওক লৰাই হওক যিকোনো সাজ পৰিধান কৰিব পাৰে। তে সাজটো হ'ল আমি যিটো পিন্ধি অলপ আৰাম দায়ক অনুভৱ কৰো।
হয়।
আ ধৰি লওক মোৰে কথা কওঁ এতিয়া মই আমি নিজৰ যিটো সাজ পাৰ পৰম্পৰাগত সাজ পাৰ চাদৰ মেখেলা হওক বা এতি মই স সেই কৰিব পাৰো কি বুলি মানে চবতে সেইটো লি যাব নোৱাৰো ধৰি লওক আমি এতিয়া কিবা খেল খেলিব গৈছো তেনেকুৱা ধৰণে মই এতিয়া পিন্ধি যাব নোৱাৰো তাক পিন্ধা এটা নিৰ্দিষ্ট ধৰি লওক সেই খেলটোৰ মানে ধৰি লওক কেনেকে মানে ভাল প্ৰদৰ্শন কৰিব পাৰিম সেই কিছুমান সাজ পাৰ আছে তাৰ ঠাইত যদি আমি এইটো ভাবো যে এইটো আমি নিজৰ সাজ পাৰটো পিন্ধা না এইটো এনেকুৱা তেনেকুৱা তেনেকে হলে ভুল হ'ব কাৰণ সেইটো হ'ল মানে ঠাই বিশেষকে আমি কাপোৰ পিন্ধিব জানিব লাগে আৰু লগতে ধৰি লওক আমি কিছুমান এনেকুৱা ঠাই আছে য'ত আমি পৰম্পৰাগত সাজ পাৰ পিন্ধিলে সেই মানে স্থানটোৰ মৰ্যদা ৰখা যাব পাৰে সেইকাৰণে ম
ঠাই বিশেষে মানে ধৰি লওক নিজৰ সাজ পাৰটো মানে আহ মানে। সে কৰিব লাগে মানে কেনেকুৱা সাজ পাৰ পৰিধান কৰিম সেইটো ভাবিব লাগে মোৰ মতে। আৰু যেতিয়াহলে ধৰি লওক আমি সেই মৰ্যদাটো ৰাখো তেতিয়াহ'লে নাভাবো যে কিবা ভুল হৈছে বা সেনেকুৱা আৰু। আচ্ছা আপুনি মানে কেনেকুৱা ভাবে মানে আপোনাৰ মনোভাৱটো কেনেকুৱা পোৱা হয় আজিকালি মানে সাজ পাৰ।
এ আপুনিতো সেই কথাটো দুৰভত্যৰ কথা যিটো নেকি আমাৰ পৰম্পৰাগত যেনেকে সাজপাৰ আছে বা ড্ৰেছ পোচাক আছে সেইটো আমাৰ বৰ বিশেষকৈ মাৰ্জিত সেই মাৰ্জিত বিলাক বিভিন্ন ঠাইত বিভিন্ন জেগাত আমি যিকোনো সাজ পাৰ পৰিধান কৰিব নোৱাৰো যেনেকে নামঘৰলৈ যোৱা বিহু-বিহু তলী লৈ যোৱা যোৱা বিহু নাচিবলৈ আৰম্ভ কৰা তেনেকুৱা ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ আহ, সাজপাৰ থাকে। আৰু এইটো পৰম্পৰাগত আমাৰ যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ বিশেষ-বিশেষ কৈ তেওঁলোকৰ সাজপাৰৰ আহ, আমি নাম দি আৰু সাজপাৰৰ ব্যৱস্থাও আমাক কৰি থৈ গৈছে যেনেকে আমি কও বিহু যদি নাচিবলৈ যায়। বা বিহু গাবলৈ যায় বা হুচৰি গাবলৈ যদি আমি আৰম্ভ কৰো তেতিয়াহলে আমি এখন শাৰী পিন্ধি আমি বিহু নাচিব নোৱাৰিম। কাৰণ আমাৰ সেইটো বিহু নচাত শাৰী পিন্ধাৰ কোনো এ কথাই নাহে কাৰণ সেইটো আমাৰ পৰম্পৰাগত বা আমাৰ ম আৰ্জিত কিছুমান আমাৰ সাজপাৰ আছে যেনেকে আমি ধুনীয়াকে মেখেলা চাদৰ পিন্ধিব লগি হল আৰু এ তাতে ৰঙা ব্লাউজ পিন্ধিব লগা হ'ল ছোৱালীৰ ক্ষেত্ৰত কৈছো তেনেকে আমি ধুনীয়াকে কপৌ ফুল ল'ব লগা হ'ল তেনেকে অত্যন্ত ধুনীয়াকৈ সজাই বা হাহ হাবি কাচিহে আমি বিহু নাচিবলৈ এ যাব পাৰা যায় কিন্তু সেই অনুপাতে আমি যদি আহ মহিলা সকলে আহ ঠিক তেনেধৰণৰ যদি আমি সাজপাৰ পৰিধান নকৰাকে বেলেগ সাজপাৰ যদি পিন্ধো তেতিয়াহলে হয়তো সেইটো বিহুৰ মৰ্যদাও নাথাকিব আৰু আমাৰ পৰম্পৰাগত যিখিনি আমি সাজ পাৰ পৰিধান কৰিব লাগে সেই নিয়ম নীতি সমূহ আমাৰ বাচি নাথাকিব। গতিকে সেইটো বৰ ভাল কথাকে কলে এনে। আপোনাক মই আৰু এটা বিশেষকৈ সুধিবলৈ এতিয়া মন গৈছে যে বিহু নাচিবলৈ আমাৰ এ নাচনীয়ে কি- কি সাজপাৰ এ পৰিধান কৰিব লাগে বুলি আমি এ আগৰ পৰম্পৰাগত নিয়মত উল্লেখ আছে বা আমি জানো সেইটোৰ বিষয়ে অকমান কওকচোন? সাজপাৰৰ নামবিলাক যেনবা
আচ্ছা মানে ন মানে আৰু যায় কিন্তু মই মনত আছে ধৰি লওক মুগাৰ ৰিহা তাৰপিছত মুগাৰ মেখেলা তাৰপিছত আহ মানে এ সেই কি কয় সাজপাৰৰ সলনিও বাৰু বেলেগ বেলেগ থাকে ন বিলাকে ধৰি লওক এজনী প্ৰকৃত নাচনি মানে হেই কৰে
অ এনে ধৰি লওক মানে ৰঙা ব্লাউজো লাগিবৈ তাৰ লগতে ধৰি লওক এখন এ এই কটাৰি থাকিল ন সেইটো লয় ককালত বান্ধি লোৱা ৰঙা কাপোৰ এখনেৰে সেইখনক কি বুলি কয় মই নামটো পাহালি থাকিলোঁ কিন্তু তাৰপিছত যেনে জোনবিৰি ঢোলবিৰি গলপাতা তাৰপিছত খোপাত কপৌ ফুল লয় তাৰপিছত গগনা আৰু কি লয় নাজানো বাৰু মানে কিছুমান নাম নাজানো আৰু মই মানে বিহু তেনেকে আহ এনেকে হেৰি কৰি পোৱা নাই নাচি পাইছো যদিও মানে এজন এজনী আহ যেনেকে প্ৰকৃত নাচনী যেনেকে সাজ পাৰ বুলি মই সেনেকে কৈ পোৱা নাই আজিলে সেইকাৰণে মই সিমান অভিজ্ঞতা নাই কিন্তু সেইখিনিয়ে আৰু অ আৰু তাৰে নাচনী সকলৰ কাপোৰ পিন্ধাৰ কাৰণতটো বেলেগ নহয় যেনেকে সাধাৰণ মানুহ পিন্ধো কিন্তু নাচনীসকলে যিহেতু নাচিব লাগে যাতে কেতিয়াও কাপোৰ বিলাক খুলি নাযায় তাত একদম মেতাই দি পিনে অ প ধৰি লওক সেনেকে আহ এইবিলাক লৈ বহুত একদম মানে জ একদম খাপ খোৱাকৈ আমি পিন্ধো আৰু ধৰক মানে এনেকে দেখাটো ভাল লাগে আৰু সুবিধা সময়ে নাচিব এখন আহ কক
আপুনি এ নাচনী কেনেধৰণৰ কাপোৰ এ পিন্ধে বা সাজপাৰ লগাই এই নাচনী এজনী বনিব পাৰে বা শ'ব পাৰে বা নাচিব পাৰে নচাত এই সাজ পাৰ পিন্ধাটো যাতে উ। সুবিধা নিদিয়ে তাৰ ওপৰতো ধুনীয়াকৈ বিশ্লেষণ এটা দিলে। এ তাত বৰ নথৈ আনন্দিত হৈছো। কিন্তু আমি এই কথাটো জনা উচিত আমি। পৰম্পৰাগত। যিখিনি সাজপাৰ আছে খুব মাৰ্জিত ৰূপত তেওঁ সেইবিলাক। থাকে আৰু সেই বি সেই মাৰ্জিত বিলাক যদি আমি আজি। যুৱচামে বা আমাৰ জাতিটোৱে যদি জাতিৰ ভৱিষ্যতৰ অ মানুহ বিলাকক ভালকে যদি আমি দি যাব নোৱাৰো বা কৈ যাব নোৱাৰো তেতিয়া হলে হয়তো এ এই বিহু নামত অ নাচনি হোৱাৰ যিখিনি সাজ পাৰ দৰকাৰ হয় বা যি যিখিনি পিন্ধন উৰনৰ প্ৰয়োজন হয় সেই কথাটো হয়তো বিলুপ হৈ যাব পাৰে গতিকে সেই কথাটো আমি ৰাখি অহ সকলোকে সেই বাৰ্তা বিলাক যাতে সকলো ঠাইতে সকলো জেগাতে তেনেকে বিহুৰ মান মৰ্যদা ৰাখি সাজপাৰ যেনেকে পৰিধান কৰিব লাগে তেনেধৰণৰ পৰিধান কৰিলে হয়তো আমাৰ জাতি আৰু জাতি মাতি ভেটি তেনেকুৱা কথাবিলাক থাকি যাব গতিকে খন্তেক। সময় পাওঁতে নি আপুনি। যিখিনি কথা আজি উনকাই দিলে বা মোক জনালে আহ। তাৰ বাবে বহুত ধন্যবাদ থাকিল লগতে। এ বৰ বেছি দীঘলীয়াও নকৰো। সেইখিনিতে আপোনালৈ বহুত বহুত ধন্যবাদ থাকি আহ সামৰিছো।
অ ধন্যবাদ আপোনাকো ৰাখিছো বাৰু
ঠিক আছে।